অ'
কি খবৰ?
এয়া ভালে, ভালে তোমাৰ।
উম, মোৰ আছো দিয়া।
উম, পিছে কি কৰি আছা?
মই তোমাৰ এই ম মোবাইল চাই আছিলো, নিউজ অকন চাই আছিলো।
অ'
তুমি কি কৰি আছা?
মই এইয়া তোমাৰ আগফালে অকণ বহি আছে, তোমাৰ ডিউটিৰ পৰা আহি গা-পা ধুই।
এইয়া তোমাৰ
দেৰি হয়, মানে ডিউটি অহাৰ ন তোমাৰ
অ', তোমাৰ এইয়া ডাবৰত কৰি আছোঁ, এতিয়া
উম, ঠিকে আছে দিয়া। দাবৰ কোন, অ', সেই ফেক্টৰী দুৰামাৰিত যে আছে যে ন?
অ', তাত কৰিছো।
অ' মই মাজতে তাত সোমাই পেলাই ওলাই দিলো, ব বহুত কষ্ট কৰাইছিলে।
উম। কষ্ট আছে, কিন্তু কৰিব জানিলে কষ্ট মানে তোমাৰ নাই ইমান গম মানে কৰিব জানিলে কষ্ট, শুনা আৰু এটাও কথা কষ্টও আছে আৰু তুমি কিবা এটা কাম কৰিবলগীয়া হলেও কষ্ট কৰিব লাগিব না।
হয়, সেইটোৱেতো হয় বাৰু।
উম।
উম, কষ্ট কৰিলেহে আকৌ তোমাৰ পইচা আহিব দেই সেইবোৰ সেই অনুযায়ীতো, তুমি পইচাও পাই আছা ধুনীয়াকে। কিন্তু কম কষ্ট কৰিলে, কম পইচা পাবা।
এতিয়া, তুমি ভাল বস্তু এটা ল'ম বুলি কলে, ভাল বস্তু এটা খাম বুলি কলে পইচাটো লাগিবই, কিবা এটা টো
লাগেজ লাগে আৰু আজিকালি বস্তুৰ দাম তুমি দেখিছাই ইমান বাঢ় হিছে উম
সেইকাৰণে কি কৰিব উপায় নাই, কৰিবতো লাগিবই।
সেইটোটো। মই তোমাৰ হেল্প কৰি আছিলো, এই তোমাৰ মলত চিকিউৰিটি গাৰ্ড।
উম, ঠিকে আছে, কৰি থাকিব পাৰা।
কৰি আছো, দিনত, দিনত দিনত, দিনতে কৰি আছো।
অ'।
এই ৰাতি নাইটত চাই আছো ৰবা ফেক্টৰী এটাত থাকিব লাগে। এই আমাৰ ডিপুদা ফেক্টৰীটো যে। তাত তোমাৰ চিকিৰিটি গাৰ্ডে এনেকে ৰাতি থাকিব লাগে। উম, আঠ ন ঘন্টা ডিউটি।
উম।
শুবলৈ নাপাম দেখিয়ে, মই কৰা নাই বাৰু।
উম।
একো নাই কষ্ট চাই লওঁ এইটো মাহ যদি ইয়াত কৰি লওঁ, তাৰপিছত ৰাতি তাতো কৰিম। দিনতো কৰিম।
উম।
তেতিয়া কষ্ট কৰিলেহে পইচা আহিব।
উম, তুমিতো, কম্পিউটাৰ মই তোমাক মানে কথা এটাৰ কাৰণে ফো তুমিতো কম্পিউটাৰতটো শিকিছিলা ন?
শিকিছিলো, কিন্তু কি হ' মই তোমাৰ নাপালোৱে আৰু টাইমত এনেকুৱা কম্পিউটাৰ জব।
অ', মানে আমাৰ দাউতাৰ আম মই তোমাক এইটো কাৰণে ফোন কৰিলো, টোপনি লাগি আছে মানে যেনে তেনে তোমাক ফোন কৰিছো মানে, এই আমাৰ দাবত মানে কম্পিউটাৰত এটা ল'ৰা লাগে মানে।
হয় নেকি?
তোমাৰ অ', তোমাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছেনে নাই?
আছে আছে, মোৰ চব উলিয়াই থোৱা আছে, কিন্তু মই বিচাৰিয়ে নাপালো কাম এনেকুৱা। উপায় নোহোৱাতে মই এই দুটাত সোমাই আছো।
একো কাম নাই মানে তোমাৰ ৰাতিপুৱাৰ পৰা মানে, ৰাতিপুৱাৰ পৰা তোমাৰ সন্ধিয়া ছয়টা মানলৈকে হ'ব নেকি কাম।
অ'।
ৰাতিপুৱা নটা মানৰ পৰা একো নাই খালি কম্পিউটাৰত থাকিলে হ'ল। তোমাৰ দৰমহা, দৰমহা তোমাৰ চৌবিশ হাজাৰকৈ দিম বুলি কৈছে।
অ', ঠিকেই আছিল দেখোন, ৰাতিপুৱা কেইটাৰ পৰা, আবেলি কেইটালৈকে?
ৰাতিপুৱা মিনিমাম চাৰেয়া আৰু অফিচৰ টাইম কেটা, নটা, চাৰে নটা মানৰ পৰা।
উম নটা পৰা ধৰ আৰু চাৰিটা পাঁচটালৈকে, উম।
চাৰিটা পাঁচটাৰ পৰা লাষ্ট ছটা ধৰা আৰু।
সুধা নাই ৰবা। তুমি সেইটো ফাইনেল পাইছো, মই এই মই বহুত কষ্ট পাইছো মই ইয়াত। এতিয়া গৰম যি মই ফেনৰ তলত অলপ অকমান বহিবও নাপাওঁ।
উম, উম।
সেই এনেকা তোমাৰ কম্পিউটাৰ কৰিলো হয়, কিন্তু নাপালো হয় টাইমত।
উম।
তুমি কথা পাতি দি থৈ দিবাচোন, মই মই কাগজ কি কি লাগে পঠিয়াই দিম বাৰু চাৰ্টিফিকেটখনো দিম। মোক অতি সোনকালে সোমুৱাই দিব পাৰিলে ভালে হ'ব আৰু।
উম, উম। নাই ধুনীয়াকৈ আৰামছে কৰ, মইয়ে এতিয়া কৰি থকা তোমাৰ চবছৰ হ'ল।
উম, বাকী দিনত যদি তোমাৰ ডিউটি পৰে মোৰ লগতে অহা যোৱা কৰিব পাৰিম। তাততো টাইম চাগে তিন
অ', নাই নাই নাই তুম তুম-তুমি যোনটো টাইমত যাবা, সেইটো টাইমত মোৰ একো কোনো ফালৰ পৰাই নিমিলে।
নহয় তোমাৰ দিনে তিনটা টাইম টেবুল নহয় জানোঁ তাত?
অ', তোমাৰ এটা ৰাতিপুৱা পাঁচটাৰ পৰা ৰাতিপুৱা এ, তোমাৰ এটালৈকে
অ', অ', তাপা আবেলি এটা আকৌ ৰাতি এটা ন?
এটা বজাত ওলাব লাগিল, নহয় সেনেকুৱা নহয় আমাৰ টাইমটো এনেকুৱা ৰাতিপুৱা পাচঁ তাপা
উম।
আবেলি এটা, এটালৈকে।
উম।
তাৰপিছত তোমাৰ এ, দুটাৰ পৰা আছে একদম ৰাতি দশ টা লৈকে।
অ'।
আকৌ ৰাতি এঘাৰটাৰ পৰা আছে ৰাতিপুৱা তোমাৰ চাৰিটালৈকে।
উম।
মানে এটা পাৰ্টি যায়, আকৌ এটা পাৰ্টি সোমাই। এটা
নন ষ্টপ মানে তাত ফেক্টৰীটো দিনে ৰাতিয়ে একেৰাহে কামে চলিয়ে থাকে না।
উম, উম। একে ৰাতি একদম দিনে ৰাতি চলি থাকে, মোৰ তোমাৰ আজি আছিলে তোমাৰ
মোৰতো চাগে ৰাতি কাম ন'হব কি, মোৰ তোমাক
তোমাৰ ৰাতি কাম নহয়, ৰাতি ৰাতি কাম নহব। ৰাতি শুব চাগৈ উম, উম। হ'লেও তোমাৰ ৰাতি চাগৈ তোমাৰ কেতিয়াবা ৰাতি পৰিব, কেতিয়াবাৰ পৰা দিনত পৰিব।
উম, উম, উম। পৰিবও পাৰে মানে ন?
অ'। বা না তাত নন ষ্টপ কম্পিউটাৰটো মানুহ লাগে ৰাতি কাম কৰিলেওতো হিচাপ চিচাপ হ'ব না।
সেইটোও হয় বাৰু অ', মই সেইটো ভাবাই নাছিলোঁ।
উম, এতিয়া তুমি ধৰা ৰাতিটো ললা তাৰপিছত ইজনে দি-দিনত কৰিব পাৰিব, ইজনে দিনত কৰিলে তুমি ৰাতি কৰিব পাৰিবা, সিজনে ৰাতি কৰিলে তুমি দিনত কৰিব পাৰিবা।
আ, সেনেকুৱাই। বাকী তোমাৰ দৰমহা কিমানকে দিয়ে এনেকে মাহে?
মোৰ তোমাৰ ওঠৰ হাজাৰকৈ দি আছে এতিয়া।
মাহে লোৱা নে, তোমাৰ এনেকে সপ্তাহত লোৱা?
ন মাহত লওঁ, মানে তোমাৰ গাড়ী চাড়ী কিস্তি চস্তি দিওঁ না। সেইকাৰণে মাহত লওঁ। এক তাৰিখে তোমাৰ এক দুই তাৰিখে সোমাই যায় পইচা।
উম, এনে তাত তোমাৰ সপ্তাহৰ মূৰে মূৰেও দিয়ে হয়নে?
উম, সপ্তাহ মূৰে মূৰে দিয়ে অ'। এ, সপ্তাহৰ মূৰত কি তুমি টকা চাৰি হেজাৰ পাবা, চাৰি হোজাৰ টকা তোমাৰ কি তেলেই গুচি যাব। ঘৰত দিবা নে? নে ই এম আই মাৰিব পইচাই গোটাব নে কি কৰিবা?
ফাৰ্ষ্ট মাহটো এনেকে কৰিব লাগে, এসপ্তাহৰ মোৰে, মোৰে ফাৰ্ষ্ট কেইদিনমান কৰিব লাগে। তাৰপিছত বা মাহৰ মূৰত পই পইচাটো ল'ব লাগে, তেতিয়া ত মুঠ পইচা ওলাই আৰু। হয় নে নাই? হেল্ল'।
অ'।
বাকী তুমি এতিয়া কি কৰি আছা?
মাহৰ ওঠৰ হাজাৰ পাওঁ তোমাৰ গাড়ী কাটে চাৰে চাৰি হাজাৰ টকা কাটে।
অ'।
তাৰপিছত ইফালে থাকিল তোমাৰ কিমান চৈধ্য হাজাৰ মান থাকিল, ঘৰত চাৰি হাজাৰ বা পাঁচ হেজাৰ মান দিওঁ, তাৰপিছত এ ঘৰত চাৰি হোজাৰ দিওঁ।
এতিয়া আকৌ বস্তু দাম বেছি যে ঘৰ চলাওঁতেই গৈ আছে আৰু জীৱনটো।
ৰুমাটি।
নিজৰ এতিয়া মোৰ বাইক এখ ল'ব লাগে বাইকখনো ল'ব পৰা নাই আনকি এনেকে ঘৰত পইচা দিওঁতেন। খতমে হৈ যায় আৰু নিজৰ বস্তুৱয়ে ল'ব নোৱাৰা হৈ গলোঁ।
তেলত তোমাৰ তিনি হাজাৰ হে তোমাৰ মানে আকৌ নিজৰ পকেটত দুই হেজাৰ টকা এ মানে পাঁচ হোজাৰ টকা এটা জমা কৰোঁ। বাকী এনেকৈ চলি থাকোঁ আৰু নিজে আৰু পাঁচ হাজাৰ টকা মান
অ',
অ', এই জমা
জমা কৰি কৰিয়ে কিবা এটা ডাঙৰ বস্তু লব লাগিব। বাকী তুমি ঘৰটো বনালা নে তোমাৰ যে আধা চল হৈ আছিলে।
ঘৰৰ মই তোমাৰ বনালোঁ।
উম ঠিকে আছে, প্লাছ, প্লাছতাৰ কৰিলা আগ-আগফালৰ খিনি?
অ', প্লাষ্টাৰ চিলাষ্টাৰ কৰি একদম ডিজাইন চিজাইন কাটি তোমাৰ পুটিন ৰং চং মাৰি লাইট চাইট একদম চিলিঙি চিঙি লগাই মানে ঘৰত একো কাম নাই। বাথৰুম লেটিং বনাই একদম পোৰা ক্লিয়াৰ।
ভালে কৰিলা দিয়া এবাৰতেই গোটেইখিনি
উম, এতিয়া খালি বাকী আছে তোমাৰ এই আগফালে। গেট খন ভৰাব আৰু মানে তোমাৰ এই ৱাল দিবলৈ বাউনডী ৱাল দিবলৈ। অ', এয়া তোমাৰ ঘৰৰ মানুহ খিনি ঘৰৰ কাষৰ মানুহ। কাষৰ মানুহ খোপা ভাল নহয়।
উম। তুমি সেইকাৰণে কৈছোঁ, ফাৰ্ষ্টে উৱাল চোৱাল দিব লাগিছিল, তুমি ঘৰটো মনাই লৈছা। ভেটা তুমি কি আৰু বছৰ, বছৰ চ
মানে শুনিবা এতিয়া ঘৰখনত তোমাৰ যদি, তুমি যদি আমাৰ মানে প উম, পুৰণা, পুৰণা ঘৰখন দেখি। আছিলে ইমান ভাল হৈ থকা নাছিলে বতাহে ত কেতিয়াবা মানে এনেকুৱা হাউলি, হাউলি যোৱা নিচিনা হৈ গৈছিল সূতা চূতাবিলাক বেয়া হৈ গৈছিল। সেইকাৰণে তোমাৰ আমাৰ নতুন ঘৰটো মানে পটাপত বনালোঁ। মানে সেইটো ভাবিবলগীয়া নহ'ল মানে।
উম। ময়ো এতিয়া পৰাই নাই মই তোমাৰ কামে নিমিলে পইচাও নাই কম ঘৰত আকৌ এনেকে ফুটা টিঙ আছে তোমাৰ টিংগাল সলাব লাগে টিংখিনি সলাব পৰা নাই বৰষুণ দিলে ভিতৰত পানী সোমাই তোমাৰ এ বহুত দিগদাৰ হৈ আছে আৰু বাইকতো
এ কি ক'বা আৰু
পইচা অলপমান পালে টিঙ খিনি সলাই দিম বাৰু ঘৰৰ
উম, তুমি কামটোত সোমাই যোৱা।
মই তুমি কথা পাতি মোক জনাই দিবা দেই সোনকালে সোমাব পাৰিলে ভাল।
উম, কাইলে মোৰ তোমাৰ কাইলৈ তোমাৰ মোৰ এই সপ্তাহটো মানে দুপৰীয়া পৰিছে দিউতি মই তোমাৰ কালি ৰাতি আহি, অ', ৰাতি মই কালি নোৱাৰিবও পাৰো কাৰণ আহি মানে বহুত ভাগৰ লাগে, আজি তোমাক মই মানে এইটো কাৰণে কাৰণে ফোন কৰিলো না ৰাতিপুৱা মই আকৌ দেৰিকৈ উঠিম তোমাক কিব তুমি আকৌ কামলৈ গুচি যাব পাৰা না, সেইকাৰণে
নহবা মেনেজাৰৰ যদি নাম্বাৰ চাম্বাৰ আছে মোক দি দিবা
অ',
নহ নহ তুমিও কৈ দিবা তেতিয়াহে মই ক'লে হ'ব, মই কথা পাতি ল'ম, তুমি জনাই থৈ দিলেই হ'ল।
উম, মই তোমাক ভালকে জনাই দিম।
চাই পেলাই মোক দি দিবা।
উম,
বাকী এতিয়া আমাৰ ই যে কওঁ ঘৰটো বনাব লাগে ইফালে তোমাৰ উম, টেনচনে টেনচন চবফালে কৰিম কি এতিয়া ঘৰৰ মানুহ এটাই
এই আৰু তুমি কি কবা আৰু অকলশৰীয়া, ল'ৰা এটা হলে সৰু তোমাৰ সৰুতে থাকোতে কি হব ভাল হলে কি হব, যে ডাঙৰ হঁওতে চব বুজাইতো তুম তোমাৰ গাতেই পৰিব বা মোৰ গাতে পৰিব।
ল'ৰা মানুহে চব ল'ৰা মানুহৰ জীৱনতো এনেকুৱাই আৰু কষ্ট কৰি কৰিয়ে চবৰে জীৱন গৈ আছে আনকি কৈছো কি নিজৰ সপোনে পুৰাব নোৱাৰিলো মই
এতিয়া তোমাৰ এনেকুৱা লাগিছে যে মা তেহঁতকে মই ভালকে পুহিব পৰা নাই, বিয়া পাতিলে মই কেনেকৈ পুহিম?
সেইটোয়েতো নিজৰ খৰচাটো নিজে উঠাব পাৰিছো, কিন্তু দামী দামী বস্তু খিনি লব পৰা নাই আৰু ঘৰ চলাব লাগে দেখি এনে যদি ঘৰৰ দায়িত্ব টো মোৰ ওপৰত নাথাকিলে হয়, তেতিয়া মই ব গাড়ী চাড়ী কিনি একদম পূৰা আজাদিত থাকিব পাৰিলোঁ হয়।
সেইটোয়েতো এতিয়া আমাৰ যদি দেউতা হঁতৰ যদি চাকৰি - চাকৰি থকা হ'লে তেতিয়া আজাদি কিনিব পাৰিলো হয় এই আমাৰ দেউ তাহুন আৰু এতিয়া কয় আৰু সৰু কালত নপঢ়িলে বোলে
উম,
খেতি কৰোতেই বোলে দিন গ'ল বোলে আৰু কি কবা আৰু এই আমাৰো আমিও এনেকৈ সৰু টাইমত যদি ভালকে পঢ়ালে কিবা এটা পালোহেঁতেন আমি
এ নাই বিজনেছে কৰা ঐ চাকৰি কৰি লোকৰ লোকৰ তলত চলি লাভ নাই নিজে বিজনেছ কৰা ভাই। মাথা আছে, গাত তোমাৰ জোৰ আছে, কষ্ট কৰি যোৱা চাকৰিতকে বেছি পইচা পাবা বুজিলা
উম সেইটোতো হয় বাৰু
কিন্তু চাকৰিত আও ভাল আও চৰকাৰী চাকৰিত চবেই সন্মান দিয়ে